হেল্ল' অ পৰিতা শুনিছা গুড মৰ্ণং
গুড মৰ্ণিং গুড মৰ্ণিং আহ হল উঠাল
আহ আহ হ'ল হ'ল এই কেতিয়াবা উঠিলো আজি ইমান ৰ'দ ন
অ আজি বহুত ৰ'দ দিছে একদম বৰষুণৰ পিছত যিটো ৰ'দ আৰু
আহ তোমালোকৰ পিনে বতৰ কেনেকুৱা অ আমাৰ পিনেও আজিে পুৰা তোমাৰ ছটা তাইকে ৰ'দটো ওলাইছে আৰু ইমান গৰম অশান্তি লাগিছে তাই অ বহুত অশান্তি পাইছো তে গৰমৰ কাৰণে অ কালি আকৌ তোমাৰ আমাৰ ইপিনে একে ডাঙৰ বৰষুণ এ তোমাৰ মানে তোমাৰ এঘাৰটামান বজাৰ পৰা তাৰপা মানে পিছ ৰাতি মানে ফেন মানে অফ কৰি দিব লগা হৈছে আৰু গাত এখন পাতলা কাপোৰতটো থাকেই আৰু
আহ অ
তাৰপা পিছত আজি ভাবিছিলো বতৰো চাগে অকনমান হেৰি হল হ'ব আৰু কিন্তু নাই আজি একে ইমান ৰ'দ দিলে
অ এই বৰষুণৰ পিছৰ ৰ'দতটো বহুত মানে কাঢ়াকে ওলাই যোয়
তথাপি বতাহ এটা মাৰি আছে ধুনীয়াকৈ কিন্তু হ'লেও মানে তুমি গৰমত বহিব ন গোটেইবোৰ গৰম হৈ যায় একদম অশান্তিও লাগে হেৰি কৰি পেলাই
অ বাকী মোৰ খোৱা হোৱা নাই বাৰু এতিয়ালৈকে
অ তোমাৰ ব্ৰেকফাষ্টটো দেৰি হয় চাগে
অ মোৰ দিনত এবাৰেই হয় আৰু
অ ভাত নোখোৱা নেকি দিনত আৰু
সেইটোৱে মানে একেবাৰে খাওঁ আৰু
অ তুমি একেবাৰে খাই দিয়া আৰু ন? তাৰপিছত সন্ধিয়া চাগে কিবা এটা হেভিকে খাই দিয়া আৰু
হেভিকে তেনেকুৱা নহয় আৰু এনেওতো আমি ৰাতি অকমান মানে হেৰিকে খাব লাগে
অ লাইট বস্তু খাব লাগে আৰু, সেইটো মানে ছবেই কৈ আৰু খালে খাব লাগে ৰাতি দেৰিকে খোৱাত
অ সেইটোৱে সোনকালে খাব লাগে আৰু
অ অ স বাকী ঠিকে আছে তোমাৰ গা চা
কি কৰি আছিলাঁ
বাকী ঘৰৰ কাম
উম মোৰ সেই ইটো সিটো ঘৰত কাম কৰি আহি পেলাই এনে অলপ কিতাপখন চাই আছিলো এখন মানে এক্জাম বিলাক আকৌ আহি আছে মানে দিম বুলি ও ভাবিছো সেইটো সময়তহে ক'ব আৰু অ অ বাকী তুমি বাকী তুমি তই প্ৰিপিয়েচন কৰিছ নে
কৰিছো
অ মইয়ো তেনেকে কৰা হোৱা নাই মই মানে আজিলৈকে দিয়ে পোৱা তাই বস্তুত মানে দিম বুলি ভাবো কিন্তু মানে ছিলেবাছখন মানে ইমান ইমান দীঘল মানে একো নিজৰ টোতো নিজৰ কৰে আকো দুখ অ তাকে আৰু আজিকালি মানে কম্পিটিশ্যনবিলাক আকৌ মানে ইমান টাফ হৈ আহিছে। তোমাৰ আৰু তাতে মানে কি আৰু আমাৰ মানে জেনেৰেল কাষ্ট বিলাকৰ মানে বহুত মাৰ্কচ লাগে দিয়াচোন।
উম উম সেইটোৱে।
সেইটোৱে আৰু বাকী তুমি এইবোৰ কি এক্জামৰ কাৰণে চাগে চাই আছা। পঢ়ি থাকা। অ অ মইও মানে তোমাৰ এই যিহেতু এম এ কৰাৰ পিছত তামানে মই বি এড দিম বুলি মানে ভাবিছিলো এইটো মানে এন্ট্ৰেন্ঞ্চ। মানে দিছিলো দুবাৰে। এইটো নাই মানে মোৰ মাৰ ইটো মানে ভাল নাপালো মানে। কি মেইন কথা কি হয়? হ'ল এতিয়া আমি যিহেতু আৰ্টচৰ ন মানে মই মোৰ কথা কৈছোঁ মই মানে তোমাৰ অংকত মানে মই মানে বহুত বেয়া। মানে কি হয় আৰু মানে মই ক্লাছ টেনৰ পৰাই মানে যিহেতু অংকটো মানে এৰি থৈ আহিছোঁ বহুত ধৰা ডাঙৰ গেপ পৰি গ'ল ন সাত আঠ বছৰ। গতিকে মই মানে এতিয়া অংকটো বুলি ক'লে মানে মই আকৌ প্ৰথমৰ পৰা মানে ষ্টাৰ্ট দিব লাগিব। প্ৰথমৰ পৰা ষ্টাৰ্ট দিলে মানে মই বাকী ধৰা ছাবজেক্টবিলাকত গুৰুত্ব দিব নোৱাৰিম মানে বিষয়বিলাকো বাকীতো তোমাৰ জেনেৰেল নলেজৰ পৰিসৰটো জানাই কিমান ডাঙৰ?
বহুত ডাঙৰ।
জেনেৰেল নলেজ তুমি যিমানেই পঢ়া, যিমানেই হেৰি নকৰা তোমাৰ জেনেৰেল নলেজটো কেতিয়াও শেষ নহয়। আৰু পৰীক্ষাটো ধৰা তোমাৰ গো গোটেই জেনেৰেল নলেজবোৰ মানে কমন পৰাটো অলপ টান মানে।
অ'।
সেইটোৱে তাৰোপৰি মানে অলপ, অলপ চাই আছো আৰু যিমান পাৰো, যি কৰো এতিয়া তোমাৰ ধৰা অস ইণ্ডিয়ান হিষ্ট্ৰি, ইণ্ডিয়ান হিষ্ট্ৰিটো তোমাৰ কিমান ডাঙৰ এটা পৰিসৰ হয়নে? তোমাৰ তিনি, চাৰি দিন লাগি যাব মানে কমপ্লিট, তাৰ পিছতো চাগে তোমাৰ কমপ্লিট নহ'ব। তেনেকেতো আমাৰ অসমৰ ধৰা আহোম পিৰিয়ডটো তেনেকে অসমৰো আছে কিছুমান।
উম, উম।
উম, সে, সেইয়াই আৰু
তাকে ক'লো হেৰিয়ৰে পৰিসৰটো বাঢ়ি, বাঢ়ি গৈ আছে গম প্ৰতিযোগিতা বিলাকো বাঢ়ি গৈ আছে।
তাকে আগৰ দিনৰ ইমান হেৰি নাছিলে মানে। বস্তু বিলাক ম, মই মানে আমাৰ যেতিয়া বি এড দিচ আমাৰ ঘৰৰ ওচৰৰ মানে বা, বা এজনী আছিলে
উম, টেটতে পোৱা তাছত
মই মানে সুধি আ বাক সুধিয়ে মানে কে, বোলো কি কমন দিয়াচোন, কি পঢ়িলে, কি কৰিলে হয় তাছত মানে কি হ'ল বায়ো ক'লে যে, এখন কিতাপ আছে কিতাপখনো মই আনিলোঁ তাৰপা ধৰা হেৰিছ মোবাইলতো চাব দিলে ভিডিঅ' বিলাকো দ-দিলে চাইছোঁ মানে একো কমন নপৰে মানে আজিকালি আজিকালি বৰ টাফ মানে সেইবোৰ
আহ সেইটোৱে
অ তাৰপা সেই সেইবোৰে আৰু কি কবা তথাপিও মানে চাই আছো তথাপি লাগিও যাব। নালাগিবও পাৰে। ন এইটো তুমি কব দোৱাৰা। উ বাকী তুমি কি কৰি অ বাকী কি হেৰি উ তুমি ভালে আছা ন।
অ মই ভালে। তোমালোকৰ ঠিকে আছে আৰু ঘৰত ন।
ঘৰত ভালেই অ হে আ চই গৰম তালেহে গাা গা চ বিলাক বেয়া কৰি তোলে।
তাকেই দুৰ গৰমটো মানে মানুহৰ অশান্তি আৰু
উ সেয়াই বাকী তুমি মাষ্টাৰছ অ। বাকী তুমি মাষ্টাছ কোন ইউনিভাৰ্চিটি আণ্ডাৰৰ পৰা কৰিছিলা
মই গুৱাহাটী ইউনিভাৰ্চিটি অন্দাৰৰ পৰা তুমি
ময়ও সেই গুৱাহাটী ইউনিভাৰচিটি আণ্ডৰ পৰাই কৰিছিলোঁ কৰি পেলাই তাৰপা কমপ্লিট কৰি পেলাই এইবোৰ ইটো সিটো পঢ়াৰ কামত লাগো আৰু মাজতে কম্পিউটাৰত যিহেতু। আজিকালি লাগে।
লাগে লাগে আহ
সেইকাৰণে মই কম্পিউটাৰো শিকিলোঁ একবছৰ পি জি ডি চিয় ক'ৰ্চটোৱে লৈছোঁ এক বছৰীয়া আজিকালি সেইটো মানে লাগে গোটেইখিনি মানে শিকায়। মাইক্ৰচফ্টৰ পৰা তোমাৰ তেলী সেইটো হ'ল হ'ল সেইটো যোৱা বছৰৰ ফেব্ৰুৱাৰী মানতে শেষ হ'ল তাৰ পৰা মানে এতিয়া মানে কম্পিউটাৰটো যিহেতু শিকি থোৱা আছে গতিকে মানে বাকীবিলাকতো ধৰা লাগি আছে। আৰু
উম উম।
এইটো নহয় যে মই এম এ কৰিলো কাৰণে ধৰা টিচিং লাইনটোতে যাম মানে য'তে হয় আৰু এতিয়া ধৰা নিজে আজিকালি। চলিব পৰা হ'লেই হ'ল আৰু এতিয়া যিহেতু কম্পিউ আজিকালি কম কম্পিউটাৰটো তোমাৰ চবতে লাগে সেই গতিকে সেই সেইবোৰতো এপ্লাই কৰি থকা হৈছে আৰু
তাকে তাকে অঁ মোৰ আছে কম্পিউটাৰ মই সেইবছৰীয়াটোৱে শিকিছো
পি জি দিছে শিক মোৰ মানে পি জি ডি চি ত টো-শিকি, শিকি থৈছো। মানে মেইন কথা কি আজি কালি চবে পি জি চি এ টোৱে বিচাৰে।
অ', মানে উম মিনিমাম ছমাহ বুলি কয় কিন্তু কিছুমানত আকৌ এবছৰিয়াটো বিচাৰি
মানে সেইটোৱে শিকি থোৱাটো ভাল। এতিয়া ধৰা, উম-এতিয়া ধৰা আমি ধৰা কম্পিউটাৰ লেপ ধৰা আমি চলাব জানো কিন্তু সেই হিচাপে আমৰ এখন চাৰ্টিফিকেট বোলা বস্তুতটো আমাৰ নাছিলে। এতিয়া তোমাৰ মেট্ৰিক পাছ অ- মেট্ৰিক পাছ কৰা পিছতে ধৰা আমি চবে প্ৰায়বিলাকে কম্পিউটাৰ শিকে, তুমি শিকিছিলানে?
নাই নাই মই শিকা নাছিলো।
মই দুদিনমান গ'লো বাৰু কেইতিয়াও ধৰা সেইটোৰ সেইখন চাৰ্টিফিকেটৰ মানে কোনো ভেল্যু নাই। হয়নে অঁ সেইখন চাৰ্টিফিকেটৰ মানে তোমাৰ তেনেকৈ কোনো ভেল্যু নাই। এইটো পিছত মানে ক'ৰ্চ হিচাপে ল'লোঁ আৰু হেৰিতে অঁ, তাৰপৰা সেই-সেইয়া তেনেকৈ কৰি পেলাই, তাৰপৰা এতিয়া মানে পি জি ডি চি এ টো শিকি ললোঁ আৰু কম্পিউটাৰটো মানে কি আগতে মোৰ বাৰ আছিলে ন বায়ে মানে ধৰা কিবা এটা তেওঁ বোলে এইটো টাইপ কৰছে সেই টাইপ কৰা সেইবোৰ মানে পাৰো মানে নৰ্মেলি খিনি।
অঁ', সেই ন-ব-বেছিক হেৰিবোৰ পাৰা হয় আৰু সেইবোৰ আগৰ পৰাই ন কৰি থকা হয় স্কুলতো পায়।
টাইপিং অ স্কুলতো আমাৰ কম্পিউটাৰ মানে মোৰ যিহেতু ইলেক্টিভ মানে কম্পিউটাৰ মানে নাছিলে তথাপিও ধৰা মই কম্পিউটাৰটো মানে টাইপিং জানো মাইক্ৰচফ্টৰ ধৰা গোটেই মই কৰিব জানো। কিন্তু মানে ধৰা টেলী এইছ টি এম এল, সেইবোৰ মানে মই জনা নাছি কিন্তু এতিয়া মানে ধৰা টাফ সবোৰ অলপ টাফ বিশেষ-বি-অ-বিশেষকৈ টেলীটো মানে অলপ টান আৰু। তথাপিও মানে, টেলীটো মই ইমান তেনেকে বুজি নাপাওঁ কাৰণ সেইটো ৰ্চৰ গুে বেছি বুজি পাবি মই মানে কি আৰু এনে জা পাছ কৰিব পাচ। কৰি থৈছো পৰীক্ষাত বাৰু এইটো মানে কি আৰু সেয়া মানে কি। অ চি প্লাছ সেই সেইবিলাকো জাভা এইবিলাকো সূত্ৰবিলাকো বহুত মানে কি আৰু টাফ আছে। আৰু যোন ধৰা তোমাৰ কমাৰ্চৰ লাইনত ধ বিনে তেওঁলোকৰ মানে পাৰিব আৰু হেৰিটো। দামি মানে কি আৰু হ'লেও মানে। শটিকি থৈ দিছো আৰু ফৰ্মূলাবিলাক চাই চাই কিন্তু মনত। ৰখাটো মানে অলপ। টান মানে তুমি পুৰা ভালকে দুদিন ন। দিব লাগিব আৰু।
উম উম সেইটোৱ।
তটো মানে সহজেই কিন্তু সূত্ৰবলাক যদি তুমাৰ অলপমান ধৰা হাই ফেন এডালো নিদিয়া মানে বস্তুতোৱে ভুল হৈ থাকে। গতিকে। বস্তু মানে তোমাৰ খুটি নাতি মাৰি চাব লাগিব আৰু।
উম।
কি কৰি পেলাই সয়াই আৰু বাকী এতিয়া কি ভাত বনাইছেনে।
অহ ভাল বন আছে আৰু। আজি আজিও অ হেৰি আৰু ডিম আছিলে।
দিম ন।
উম চাল তেনেকুৱা উ ভাল ভাল প্ৰটিন অ মোৰ ডেইলিয়ে খোৱা হয় আৰু
অ খুব ভাল কৰা মানে খোৱাাতটো ভাল হয়। মোৰ ডেইলি খোৱা নহয় মানে গৰমত মই। টিমটো মানে কি গৰমত মানে খাব নোৱাৰোঁ। সে কৰি পালাই কিটো আজি মানে। দিম ব্ৰেকফাষ্টত মানে তোমাৰ আজি ভাতে খালো কালি ৰুটি খাইছিলো এনেই। ৰুটিখালো ব আৰু।
অহ অ।
কেতিয়াবা মন যায় যে ৰুটি আৰু টিহু ভ আলু ভাজি খালোঁ। আজি সেইকাৰণে মায়ে। বোলে নাই ভাতকে বনাওঁ সেইকাৰণে ভাত। আ দিম আলু। পিটিকা ঘিউ ললোঁ, তাৰোপৰি তোমাৰ আচাৰ অলপ আমৰ আচাৰ তেনেকে লৈ পেলাই খালো আৰু এনেকে তছত আ দুপৰীয়া দেৰিকে ভাতটো খাম আৰু হেৰি কৰি ইমান কথা নাই এতিয়া মানে চাৰে দচটা মানত খাইছোহে যে সেকাণে ভোকটো ইমান লাগা নাই আৰু লাহেকে খাম আৰু
অহ। অ', অ', ঠিক আছে।